হেল্ল', কি কৰিছা?
আহ, আছোঁ, তুমি?
ভাত খালা?
ভাত খালোঁ অ। ভাত, মাছ, দালি, আল লু, তাৰ পাছত, ভাজি কিবা কিবি
অ', অ'।
উম তুমি? আছোঁ, আছোঁ।
মাহঁতৰ ভালনে? উম, মোৰো ভালেই।
অ', ভাত খালা নে নাই?
ভাত খালোঁ অ'।
উম, কিহে?
আলু, দালি, তাৰপিছতে আৰু মাছ ভাজি আছিলে। বাকী মাহঁতৰ ভাল?
ভাল-ভাল, তোমালোকৰ?
অ', ভালেই বাৰু।
তুমি কিহৰলৈকে পঢ়িলা?
মই যোৱাবাৰ হাই ছেকেণ্ডৰী দিছিলো।
অ'।
উম, তুমি কিহৰলৈকে পঢ়িলা?
মইয়ো একেই।
অ, অ। বাকী ফিল্ডলৈ গৈছিলা নেকি
এহ নাই যোৱা, বৰষুণ দি আছিলে
অহ অহ
তুমি যাবানে?
আজি নাযাওঁ মই এইফালে যাওঁ মানে
এনেই এপাক ফুৰি আহোঁগৈ ইয়াৰ লৈকে অ, তাৰ পৰা
অ মই যোৱা নাই বাৰু ফিল্ডলৈ
উম
যাম আৰু কাইলৈৰ পৰা যাম আৰু
অ, ময়ো কাইলে ৰাতিপুৱা যাম হা মোক ফোন কৰিবা
উম উম হব ঘৰত কোন কোন আছা এতিয়া?
হমম
ঘৰত কোন কোন আছা
ঘৰত হেৰি এইটো কি মই মা দেউতা এতিয়া ঘৰত আমি তিনিজনে থাকোঁ
অ, অ, মাটি চাতি ৰুইছানে?
উ হা হা?
মাটি ৰুইছা নে?
মাটি নাই ৰুৱা ৰুম আৰু ‌লাহেকৈ ৰুব হোৱা নাই
অ অ'
তোমালোকৰ
আমাৰো ৰোৱা নাই ৰুবহে,
আচ্ছা
উম!
উ আমাৰ ৰুবলৈ কঠা সৰু হৈ আছে যে
উম উম তুমি ৰুব জানানে,
নোখোৱা নহয় কিবা খব জানো অহ ৰুব জানো জানো।
অ অ কোনোবা আছে নি আৰু
আছে এই খুৰিয়ে আছিলে।
অ অ'
অহ!
বাকি আৰু কোৱা।
অ অ বি এত এডমিচন ললো।
অহ অ
অহ সেই তেনেকুৱাই আৰু আধা মানে হল।
উম ফিল্ডত কেইদিন ইমান বৰষুণ দিছে নহয় মানে বৰষুণ দিছে মানে চবতে দিছে বাৰু ফিল্ডত বেছি পানী হৈ গৈছে যে যাবই পৰা নাই দৌৰিবলে
মোৰতো নোযোৱা হ'ল তিনি চাৰিদিন মানেই হ'ল,
অ অ দৌৰিবই নোৱাৰি ইমান বু শুকা আৰু ইমান পানীত কেনেকে জপিয়াই জঁপিয়াই দৌৰিব লগিয়া হয় তিপা ধৰোতে ধৰোতে মানে টিপা ধৰোতে ধৰোতে মানে আধা শক্তি তাতে টিপাতে গুচিয়ে যায়
উম ধৰিব
দৌৰিবই নোৱাৰা হয়তো উম আৰু এতিয়া বালি পেলাওঁতে সেইেই হৈছে বালি পেলাওঁতেও অলপ টিপি টিপি যাব লাগে। তিপা ধৰি ধৰি মানে সেই কি হয় ভৰিৰ বিষটোও হৈছেগে।
অ তেনেকে ধৰিলে মানে হেৰিও নিজৰ
অ ভালো হয় বাৰু অ অ' অ ভালো হয়।
এয়া ইয়াতহে নেকে হেৰি কৰিছে তাৰ পাছত ইণ্টাৰভিউতো তেনেকেই দৌৰিব লাগিব।
উম!
মট এনেক পক
এই মাহতটো তেনেকুৱাই হ'ব আৰু- বৰষুণ দিয়ে যে এইটো মাহত এ এনেকেই, অ এ অলপ অলপ বন্ধ বন্ধ হব আৰু যোৱাতো কেঞ্চেল হ'ব আৰু
উম!
অ'!
তাকে ময়ো সেই তেনেকে তে পথাৰলৈ যাব লাগিব কত এতিয়া ফিল যাব পাৰিম
এ আমাৰ হেৰি কি কয় এইটো বা জনী যে ফিল্ডৰ খুব দৌৰিব পাৰে তাই আৰু এজনী ছোৱালী আছে বাৰু তাইও দৌৰিব পাৰে।
পাৰে পাৰে অ আমোদ মোদকেতো চবেই পাৰে বাৰু
অ সিহতি হেৰি অকল পাৰিলেই নহব দৌৰিলেই নহব পঢ়িবও লাগিব। এতিয়া কিবা কিতাপ চিতাপ কিনিছানে তুমি?
মই একো তেনেকে কিনাও হোৱা নাই আৰু মই মানে ফোন চোনতো ইমান চোৱা হোৱা নাই।
আহ!
বস্তুবিলাক সে এনেকে ইনষ্টাত কিবা কিবি ৰাখি থাকিলে মানে চাওঁ আৰু সেই
উম উম চাবা চাবা মোৰ হেৰি ইমান তেনেকে উম কিতাপ নাই বাৰু অলও সৰুৱে এখন দুখন আছে আৰু তাকে জানো কি হয় আৰু এবাৰ তেনেকেই দিম আৰু
উম মইতো কিতাম মই মই অনলাইন কৰা নাই নহয় আছাম বুলি
অ অ কৰিবা আকৌ এবাৰ আহিছে নহয় অঁ কৰিবা কৰিবা হেৰি হয় এইবাৰ আকৌ এৰি এৰি ওলাব নেকি কেইদিনমানানতে হেল্ল' হেল্ল' হেল্ল'